অ।
মোৰ ভইচটো আহিছে নে।
অ অ আহিছে।
অ অ পিছে কি কৰি আছা তুমি?
অ এ এনেই আছিলো ৰবা বহি কেনে। তুমি কি কৰিছা?
মানে এনে অলপ বহি আছোঁ।
অ পিছে কি চাহ তাহ খালা নে ভাত খালা।
নাই অলপ পিছত ভাতে খাম মই।
অ অ এতিয়া ভাত খোৱাই সময় হ'ল যে।
চ পিছত মই ভাতে খাই দিম আৰু অ ইমান আৰু, এতিয়া চাহ নাখাওঁ। বাকী তুমি ভাত খালা?
অ ভাত খালোঁ মই ভাত খাই কেনে বহি আছোঁ এতিয়া।
অ অ ভালে এতিয়া তেতিয়াহ'লে বাকী আৰুঅ কলেৰটি খবৰ পাতি কেনে?
অ ভালে আছে সিহঁতেও, তোমালোকৰ ন। অ আছে ঠিকে আছে। চবে ঠিক ঠাক আছে। পিছে খবৰ পাতি কেনেকুৱা তোমালোকৰ?
মোৰ ঠিকে আছে তোমাৰ কোৱা?
ঠিকে আছে আমাৰো ঠিকেই চলি আছে চব কি বতৰ বিলাক কেনেকুৱা তাতে?
আমাৰ ইয়াতে নৰ্মেলে নাই কালি একদম বৰষুণ দি আছে এতিয়া একদম ৰ'দ দি আছে মানে একদম সাংঘাট
অ,, আমাৰ ইয়াত তেও আজি ৰ'দ দিছে এতিয়া ৰাতিপুৱাই অল বৰষুণ দি আছিলে।
সেইটোয়ে এতিয়া কি ক'ম আৰু হঠাৎ বৰষুণ হঠাৎ ৰ'দ।
হঠাৎ ৰদ সেইটোৱেইতো। এইবাৰ যে আৰু পূজা আহি আছে দূৰ্গা পূজা আহি আছে কি কৰিম বুলি ভাবিছা?
সেইটোয়ে এতিয়া প্ৰথমত দুটা বজা মানত আমাৰত আমাৰ মানুহৰ কাৰণে চবচে ডাঙৰ উৎসৱ হয় আমাৰ মানে।
অ সেইটোৱে, হয় হয় আমাৰ কাৰণেও হয় এইটো বহুত ডাঙৰ উৎসৱ, কিছুমানে নাপাতে ন এইটো দুৰ্গা পূজাটো।
পাতে।
নহয় কিছুমান যেনেকুৱা শৰণীয়া কিবা কিবি আছে, আমিতো বাৰু পাতোঁ, অ সিহঁতে নামানে এনে যায় বাৰু চাবৰ কাৰণে কিন্তু সিহঁতে মানে সেয়াও নকৰে তাতে।
জানোঁ আছে আমাৰতো আমিতো বঙালী মানুহ আমাৰ কাৰণে। টো এইটো, মেইন উৎসৱ হয়
মেইন উৎসৱ হয় উম।
হয়তো এইটো মানে আনন্দিত হৈ আছে আহি কেতিয়া আহিব আহিব আৰু
অ জল্দি আহিলে ভাল লাগে আৰু ন? দুৰ্গা পূজাত দিন কেইদিন ভাল লাগে
সেইটোৱেই দুৰ্গা পূজা কেতিয়া আহিব, আৰু সৰুৰ পৰা মানে এইটো আনন্দ আছে দুৰ্গা পূজা আহে মানে দুৰ্গা পূজা আহিব মানে, পিষ্টল চিষ্টল লম কাপোৰ লম কিবা কিবি বস্তু কিনিবা আকৌ পৰা মানে বহুত উৎসাহ থাকে এইটোত
ভাল লাগে আৰু মন্দিৰে চবতে বহুত ধুনীয়া ধুনীয়াকে সজাই ন চবৰে এইবিলাক চাই কেনে ভাল লাগে ন ঘূৰি কেনে
সেইটোৱে মানে চাৰিওফালে মান একদম মানে আমাৰ চহৰটো ম একদম মানে দেখা পাইছ পুৰা উজ্বলাই দিয়ে পুৰা লাইটিং দি পুৰা পুৰা ক'ত কিমান ডাঙৰ পেণ্ডেল কিমান ভাল মূৰ্তি বনাব পাৰে সেনেকুৱা পুৰা প্ৰতিযোগিতা চলে।
হৈ যায়গে অ
সেইটোয়ে ভাল লাগে আৰু ঘূৰি আৰু আৰু সেনেকুৱাই মানে আৰু আমি আৰু আমাৰতো অলৰে পূজা থাকে আমাৰ সেইদিনা আমাৰ মানে অলপ বিশেষ এটা পূজাও থাকে ত সেইটো পূজাতো কৰিব লাগে, আমাক বহুত ভাল লাগে পূজাতো কৰি। মানে আমাৰ তোমালোকৰো কিবা ন ক তোমালোকৰ কিবা বিশেষ নিয়ম থাকে নেকি?
অ আমাৰো নিয়ম থাকেই ইয়াতে পূজা চুজা কৰিলে প্ৰথম দিনাখনে যায় কেনে সকলোৱে বেল বৰণৰ দিনাখনে
তাতে যাই কেনে মা আহ মা দুৰ্গাক কিবা মানে যি তোমাৰ যি দিব ইচ্ছা সেইটো দি কেনে ভালদৰে চ চাকি বন্তি জলাই আহিব লাগে, তাৰ পিছত আৰু লা লাষ্ট দিনাখন যেতিয়া আমাৰ গাঁৱত কি কৰে এ দূৰ্গা পূজাৰ দিনাখনে যেতিয়া মাক ভাচনি দিয়া হয় আগতেতটো এইটো সুতা যে য়েল্ল' কালাৰৰ যে হালধীয়া সুতা। তাতো।
অ।
দিয়ে নহয় দূৰ্গা পূজাত সকলোৱে আমি সেইটো লওঁ। সেইটো লৈ কেনে আৰু যেতিয়া ভচনি হয় ভাচনী যেতিয়া দিয়া হয় তাৰপিছত ৰাৱণ জল। ওলায় তাতে।
অ আমাৰো ছেম আমাৰ মানে। মানে বেয়া লাগে সঁচা কথা পাচৰ দিনা বহুত বেয়া লাগে। এয়া আমাৰ।
এ কিন্তু তাতে ৰাৱণ যেতিয়া জ্বলাই তেতিয়া আৰু ভাল লাগে তেতিয়া।
গম পালো তথাপিও ইমান এইটো মানে। নে আমাক বহুত বেয়া লাগে আমি মানে মই মানে ভাচনিত যাওঁ ভাচনিত প্ৰত্যেকবাৰে যাওঁ নহয়। আমাৰ। ফালৰ পৰা প্ৰত্যেকবাৰে যাওঁতেো যেতিয়া যাই থাকো বহুত ভেয়া লাগে। মাৰ দুখ লাগি য যা কেনে। মানে বছৰ মূৰত এবাৰ আহে এইটো। মানে বছৰবোৰত এবাৰ আহে তছে আকৌ গুচি যায় সেইটো মানে। মানে অকল পাঁচ দিন বা ছয় দিন থাকে মানে বেল বৰণৰ। পৰা এইটো ভ ভষনি মিলাই একদম। পাঁচ দিন মান একে থাকে আৰু তাৰপিছত খতম হৈ যায় টো বহুত। কিন্ত ভাল লাগে যেতিয়া প্ৰথম ক্ৰীম প্ৰথম। যেনে প্ৰথম দিনা আহে কি ভাল লাগে আমি আমাৰ ঘৰৰ ওচৰত। তোমালোকে নাজানোঁ আগতে এই পিষ্টল চিষ্টল কিনিছিলানে।
অ কিনিছিলোঁ আমি বাৰু পুতলা কিন হেল্ল খেলুৱ। মানে আৰু মেহেন্দী তাতে যে লগাই মেহেন্দী সেহেন্দী লগাওঁ। পিষ্টল কিনিছো।
গুলিয়া গুলি খেলিছিলানে?
আহ আমাৰ ভাইটিও কিনিছিল পিষ্টল মও কিনিছিলোঁ।
এইটো আগতে কি গুলীয়া গুলি পিষ্টল দি একদম। মানে একদম কম্পিটিশন কোনে কিমান।
অ আৰু যে এই যে পেপা পেপা যে বজাই বজাই যায় যে কিছুমানে ৰাস্তাত।
অ অ গম পাওঁ।
বেলুন ল।
একদম এইটোয়ে একদম ভিৰৰ মাজত। পুৰা একদম বজাই কেনেকে তাৰপাছত।
তাৰপিছত খোজ কঢ়ি খোজ কাঢ়ি যায় অ বেলুন আৰু পুতলা আৰু পিষ্টলে এই বস্তু। তাতে লও আৰু। কিছুমানে আৰু তাৰ মাজতে মানুহকো মাৰে উম। আজিকালিতো নলওঁ এতিয়া বাৰু। ডাঙৰ হ'ল যে সৰুতেই যিবিলাক খেলা। এতিয়া বোলো ডাঙৰ হ'লো সেইকাৰণে এতিয়া খেলাই নহয় পিষ্টলেৰে।
পুতলা।
অ পুতলা লোৱা আছিলোঁ।
কি কয় ইতিয়াও লোৱা নেকি?
অ এতিয়া আছে ঘৰত।
কি গপচত হাহি দিছ।
অ সাচিকেনে ৰাখি থোৱা আছে।
আমাৰ বন্দুকতো এই লও এক মাহৰ এই পৰা একমাহ মানৰ পৰা। খেলা পাগলা ধ গুললা গুলি পৰা মানে পু একদম ঈশ্নাইপৰৰ দৰে বহুত। ডাঙৰ ডাঙৰ পিষ্টল থ নাই পৰত দৰে এম লগাই যে মাৰিব পাৰে একদম বহি কেনে যে
ভাল লাগে।
ডাঙৰ ডাঙৰ লৈছোঁ সেনেকা লৈছে সেনেকৈ পিঠিত কি গুলি মাৰিছিলোঁ আমাৰ লগৰবোৰক।
আমি একে ফৰ্টি ছেভেন লৈছিলোঁ।
মই সেনেকে বৰ স্নাইফল লৈছিলোঁ বহুত ডাঙৰ হয় এইটো এম লগাই বহুত দুখ পায় এইট
দুপাই -দুপাই দূৰৰ পৰা অলপমান লাগ্ললে মানুহ বিলাকেতো সেনেকুৱা মাৰেচোন দুৰ্গা পূজাত মানুহ যাই থাকে আৰু তাক কোনে কাক মাৰে ধৰবই নোৱাৰে।
তুমিও মাৰিও তুমিও মাৰিছা মানুহক এনে আগতে মাৰি পাইছা?
অ এবাৰ দুবাৰ মাৰ চ হহঃ হা।
উম সেইটোৱে ঠিকে বাকী আৰু পূজাত ক'ত ক'ত ঘূৰিব যাও পূজাৰ পিছত সেইটোয়ে।
আহ। কি কৈছা তুমি?
মানে আজিকালি যে দুৰ্গা পূজা যে আগতে ফুৰিব গইচা সেনেকাে আজিকালিও ফুৰিব যোৱা নে?
আগ অ গৈছিলোঁ যোৱা বছৰো গৈছিলোঁ এইবাৰ যেতিয়া আহিব এইবাৰো যদি ভালে ভালে থাকো তেতিয়াহ'লে যাম আৰু ভালকে ভাল জাগাত।
উম
আৰু দুৰ্গা- পূজা বুলি ক'লে আৰুয যাব মনে যায় নহয় নাযাওঁ বুলিকে থাকিব নোৱাৰো।
সেইটয়ে মানে দুৰ্গা পূজা মানে আমাৰ এনেকুৱা এটা উৎসৱ হয় যিটোত আমি যা আমি মানে খাব নোৱাৰো নি আমি যাম মানে যাম বুলি ক'লে আমি
অ' আৰু নতুন নতুন কাপোৰ কিনিব পাৰওঁ ভাল লাগে ন',
সেইটোতো আৰু কি আমাৰটো সেইটো বছৰত মানে কেতিয়াবা নাযা বিহুত আমি ইমান বিহুত কিনা তোমালোকে বিহু কিনা নেকি?
বিহুতো কিনো আমি কাপোৰ।
আমাৰ মানে কিতু বিহুত ইমান কিনা নাযায় মানে সৰু কিবা এ নৰ্মেল বস্তটো দুৰ্গা পূজা আহিলে অলপ কাম
তোমালোকে আৰু বেছিকে হেৰি দুূৰ্গা পূজাটো মানা ন'?
আমাৰ সেইটো মানে ক'ব লগা গ'লে আমাৰ দুৰ্গা পূজাটো মানে আমাৰ নতুন বছৰৰ সমানো হয়।
অহ, আৰু মেইন আৰু ক'ব গলে।
উৎসৱ ত' সেইটো মানে আমি সেইটো বছৰ সেইটো সময়ত মানে যিমান পাৰো কাপোৰ- চাপোৰ যিমান যি বস্তু আছে ত' এইটো টাইমত যায় মাৰ।
উম
সেইটো মানেুৱ ভাল লাগে এই উৎসৱটো যেতিয়া আহে একদম মানে মনটো একদম ফৰ্তি -ফূৰ্তি হৈ যায়।
পলটি হৈ যায় কেতিয়া কৈছা ভাল লাগে
এইটো সেয়ে আজিকালি মানে
উম
তাৰমানে আগতো অলপ কমি গৈছে আগত যেনেকুৱা আছিল।
অহ, আগতে যেনেকুৱা মানে কৰ'বাত যোৱাৰ উৎসাহটো বহুত আছিলে নহয় আজিকালি অলপ কমি যাবই দিয়াচোন।
মানে এটা জেগাত কিমান যাম মানে এটা জেগাতে যাই চাই থাকব। আগৰ দৰে মানে কি মানে কবলগীয়া হ'লে কেই -কেইখনমান জেগা অকল যাব পৰা যায়। এ মালিগাঁও চাইডে অলপ গৈছা নে মালিগাঁও?
অ', - অ', গৈ যাও- যাও উম পাণ্ডু চাইড যাও।
উম, তাতে যাবা বহুত ভাল লাগে তাতে মানে আমাৰ তাতে মানে বঙালী মানুহ বহুত তাৰকাৰনে তো বহুত ভাল ভালকৈ মানে তাতে পেণ্ডেল - চেণ্ডেল এইবোৰ সাজে।
সাজাই উম। ডাঙৰ লৈ আহে আৰু বহুত ধুনীয়াকে সজাইতো দেখিছো।
অ আৰু মেলা চেলা হয় জাননে মেলাপুৰতো গৈছিলে নহয় পূজা টাইমত।
অ গৈছিলো, এই ডাঙৰ যে চকৰি। ঘূৰে বহি কেনে যে ঘূৰাই যে তাতে
অহ, এইটো কি ভয় লাগে এইটো।
ভাই এইটো ভয় লাগে উঠিছ নে তুমি?
উঠিছো কিন্তু ভয় লাগে কিয়বা নাজানো বহুত ভয় লাগে।
অহ, এই মই ভয় লগা কাৰণে মই নুঠিলোৱে তাতে।
উঠো উঠাত উঠি যাওঁ ভয় লাগি যায় তাৰছত আৰু ঠিক -ঠিকে তাৰছত ভয় লাগে আৰু কি ঠিক হৈ যায় বৰ।
আহ, কিন্তু মানে সৰু অহ সৰু -ছোৱালী বিলাকৰ কাৰণে ভাল আৰু ইনজয় কৰিব পাৰি ধুনীয়াকে পা কিবা টাইপৰ মানে ঘুৰা- ফুৰা কৰিব পাৰে খেলা- বস্তু কিনিব পাৰে।
পূজাৰ আৰু সেইয়ে আৰু লগতে মা দুৰ্গাৰ আৰ্শীৰ্বাদো ল'ব পাৰি।
সেইটোয়ে পূজা মানে একদম মানে এটা, এনেকা উৎসৱ মানে মিলা- প্ৰীতি শক্তি পৰা সকলোৰে একদম, মানে এটা পবিত্ৰ।
সকলোৱে পুৰা হাঁহি ফূৰ্তি কৰি থাকে চাই কেনে ভাল লাগে আৰু ন।
নৱমীৰ লগত বহুত ভাল লাগে কিন্তু।
উম দশমীৰ দিনা দুখ লাগে আৰু ঠিকে কৈছা।
ত তোমালোকে হেৰি কল বাহা কল ৰাতিপুৱা ফালে যে কল বাহাৱা কাৰণে। যাই যে তাতে যোৱা নে।
অ ৰাতিপুৱাৰ সময়ত যোৱা নহয় আজিলৈকে যোৱা নাই এই গধূলিয়ে গৈছো যেতিয়া। মা দুৰ্গাক ভাচনি দিয়ে।
মানে পুৰা, ব্ৰহ্মপুত্ৰলৈকে গৈছা তোমালোকে।
অ ব্ৰহ্মপুত্ৰ লৈ গৈছো অ আমিও বেছিভাগ কব গ'লে। বোলে গাঁৱতে চাও ন আমাৰ গাঁৱতো ভাজাই যে, গাঁৱৰে হেৰিটো। কৰো ত তাৰ পৰা বেছি ভালকে চাব পাৰো।
অ আমাৰ এতিয়া ব্ৰ মই এ মই আৰু মোৰ লগৰে এ লগৰ এজন আছে। আমি ব্ৰহ্মপুত্ৰত যাওঁ। স্কুটিত আমি মানে যিদিনা ভাচনি হয় মানে গধূলি টাইমত যাওঁ একেবাৰে। ছয়টা পাঁচটা মানে যাওঁ নটা দছতাতো মানে বহুত মানে ইমান মূৰ্তি আহে। আৰু ইমান হাজাৰ হাজাৰ মানুহ তাতে মানে একদম মেলাৰ দৰে এটা অৱস্থা কৰি দিয়ে মানুহবোৰে। মানে একদম অব মানে। পুৰা ইয়াৰ পৰা পৰা একদম দু পাঁচ দহ কিলোমিটাৰ পৰা একদম মানুহেই মানুহ একদম পুৰা ভিৰ।
ভাল লাগে ন এনেকুৱা চাই কেনে বহুত মানুহ ভিৰ আৰু। সিন্দুৰ লগাই নহয় সকলোৱে মা দুৰ্গাকো লগাই তাৰপিছত নি। নিজেও লগায়।
সেইটোয়ে মানে এনেকা ভাল লাগে মানে একদম মানে আনন্দম এটা পৰিস্থিতি কৰি দিয়ে মানে এ।
অ, ভাল লাগে একদম লাগে চবে নাচি নাচি কেনে যায় লাষ্টত অলপ দুখ লাগে।
সেইটোয়ে ঠিকেই কলা তুমি বস্তুটো।
উম।